হেল্ল'
অ কি কৈছা
চনা
শুনিছো শুনিছা নে মাৰ বেলি পৰায় নাই শুনিছ নাই বাৰু মোৰ মাতটো হেল্ল'
অ নুখুন
হেল্ল' হেল্ল'
হেল্ল'
এতিয়াহে আহিছে মাত্ৰ
আহ
কি কৈছা
একো কোৱা নাই
আহ
বহি আছো চাহ দিব লাগিব
অ অ প্ৰথমতে নেটৱৰ্কে পোৱা নাছিলে পাই
তাকে অকমান লাহেকে খাাম আৰু তেতিয়া সন্ধিয়া নেখালো হ'ল
অ আজি ফুলনি চাফা কৰিছিলো নহয় ইমান জোক লাগিলে বহুত ভয় লাগিলে দেই
এ ৰ'দৰ বতৰত একেবাৰে সেইকেইদিন মনে নো যোৱা হয় যে এতিয়া বৰষুণ দিলতাৰ জোক পহু ওলাই কি ওলাব
ৰ'দ দিলে বেছিকে দিয়ে আকৌ ৰদ দিলে বেছিকে দিয়ে অ দিলেও বেছিকে দিয়ে আকৌ ওলাবলে নোৱাৰি আকৌ বৰষুণ দিলে আকৌ জুোকেই ওলাই গোটেইখন
মুৰ্গী চুৰ্গী থকা হেতেন আকৌ হে যোক নাথাকে তেতিয়া
অ আজি হাঁহ পোৱালি কেইটামান উলিয়াই দিছিলো নহয় তাৰপিছত অকণ কমিছিলে তথাপি ফুল ফুলৰ তাত কেইটাত হেৰি আছে জোক দেউতাৰ কপালত যে জোক এটা খালে খাই পুৰা হেৰি হৈ গল ডাঙৰ হৈ গ'ল সেইটো
উম
মোৰ ভয় লাগে দে
গমেই নোপালে নে আৰু
উম গমেই নেপালে চাগে তাৰপিছতে হেৰি উম আমাৰ এই মেঘালয়ত যে একদম ডাউকিত ৰাস্তা বৰষুণ খুব এনেকে দিছে যে আমাৰ ইয়াত দিয়া নিচিনাকে ডাউকিত একদম পানী ৰাস্তা ভাগ কি পানী হৈ গ'ল ৰাস্ত তাৰ মানে হেৰি পাহাৰীয়া ৰাস্তাাহে ৰাস্তা মানে বহি গুচি গ'ল নহয় দুফাল হৈ গ'ল
সাংঘতিক বৰষুণ দিছে যে
এনেউ মেঘালয়ত যে অলপতে হেই পাহাৰ চাহাৰ খহে সেইখনত একেবা ৰাস্তা দুফাত হৈ গ'ল গাওঁত কালি সেই ফেচবুকত ভিডিঅ'হে পাইছিলো বাৰু
উম
আমাৰ মানুহটোও কৈছে হয় বোলে মইও দেখিছিলো নাই ক
অ তু
কোমল হৈ যায় ৰাস্তাবোৰ সেই বোৰ মতিবোৰ উম তাৰপিছতে সেই তেনেকুৱা আৰু এ খোৱা বোৱা আবেলি কি হব হেল্ল' শুনিছানে নাই আবেলি কি খাবি।
অহ ',
আবেলি কি খাবি।
আবেলি খাব এতিয়া নেখাও আৰু।
অহ ', এনে চউন্দ যে চাইদত যে। মোবাইলত যে চাইডত যে সেই চাউণ্ডটো ডাঙৰ কৰে যে।
অহ ',
সেই চাইডত ডাঙৰ কৰি চাচোন তই পাৱনে নেকি চাইডত। যিটো ডাঙৰ কৈ সেইটোহে চুবি আকৌ। অহ', নহ'লে আকৌ কাটি খাই যাব। সেই কৰিবলৈ পাহৰি অহ ',
উম।
এতিয়া ডাঙৰ হৈছে নে।
এতিয়া জোখৰে হৈ আছে।
অহ ', জোখৰ হৈ আছে অহ ', তাৰপিছতে এই পাকঘৰ বনোৱা হৈছিলে নহয় সেই বনাই হৈ গ'ল আৰু।
হয় গল এই ৰুম। দুটা বনালে নহয় এই বৰঘৰৰ ফালতো। এই ফলে। ফলেং কি এচিড ফলেং। দিলে ইটো দিলে মাজত। খন নাই দিয়া।
অহ',
জোৱাই আহিলে দিব হেনো বোলে মই কিমান খৰচ কৰি থাকিম।
অহ ', - অহ ', ভালেই হৈছে তেতিয়া জোৱাই কৰিব আকৌ।
উম। সেইকাৰণে নিদিলো আৰু এতিয়া তাতে বাৰি। কও আহি গ'ল যে।
অহ ', হয় বাৰিষা হল।
খেতি বাতিত লাগি গ'ল নহয়।
অহ ', মিস্ত্ৰী বিলাকো আকৌ খেতি পথাৰৰ কাম আছে।
চিমেণ্ট বালি বা অনেক এই বস্তুবোৰ এতিয়া দোকানত নেপায় আৰু।
অহ ', আনি থলেও এইবোৰ বেয়াহে হয়। উম, বৰষুণ পৰি - পৰি গোটেই চোতাল আ। সেই মাতিবৰ লগত মিলিহে যাব সেইপা। কেনেবা হব। তাৰপিছতে সেই তেনেকুৱা এই ছোৱালী স্কুলৰ পৰা আহিলে তেতিয়াহলে পৰীক্ষা কেনেকুৱা হ'ল?
আহিলে পৰীক্ষা ভাল হ'ল বুলি কৈছে বাৰু।
অঁ। কাইলে কি পৰীক্ষা। অঁ ইংলিছ আছিলে। আটাইকেইটাই কৰিলে ন, অঁ। আটাইকেইটা কৰিলে। তাৰপাছত কাইলৈ কি আছে।
কাইলৈ অসমীয়া।
অ' অসমীয়া আছে। ঠিকে আছে বাৰু অসমীয়া আছে তেতিয়াহ'লে।
এইফালে বাইকত এজনী গৈছে আমাৰ ডাক্তৰ এজন। উম তাৰপিছ পিছতে বাৰ হৈ কাৰোবাক চিএৰিচে। আমাৰ এই স্কুল এখন যে আছে, স্কুল এখনত ফাঁলে আহিছো আৰু মই ঘূৰি ফুৰিছোঁ। নেটৱৰ্কটো নাপায় কেতিয়াবা।
উম নেপায় তাতে এ ডাঙৰ কৰি লৈছো সৰু হৈ গৈছিলে।
এই নেটৱৰ্কটো নাপায় আকৌ হেৰি কেতিয়াবা এইফালে ময়ো স্কুলখনৰ বাটলেহে আহিছো আৰু।
উম।
এইখন তে জৰি গছ এজোপা আছে
উম।
এইখিনিতে গছ জোপা তলতে ৰৈ আছো। গাড়ী এখনো পাৰ হৈ গৈছে।
অ'।
উম। আজি প্ৰায় হেনো কাম চলি আছে আৰু। কাম চলি আছে খাব দিবলৈ বেয়া পায় মালিকে আমাৰ
আজৰি নাই আৰু।
উম। নাই মোৰ মোৰত মোৰত-মোৰত ঢেৰ যে একেবাৰে অকনি-অকনি চুটি- চুটি চুলিবোৰ পকিছে।
উম।
বৰ খোজোয়াই থাকে মোৰটো।
তাকে মোৰতো নখজোৱাকে কিবা কিবি ঔষধ পাই নহয় চাগে মূৰত দিবলৈ নাৰিকল তেল অকমান সানিবি।
অ' হয়।
নাৰিকল তেলে যদি মূৰটো গুৰাই থাক থৈ দিয়ে তেতিয়াও সেই নোখোজোৱা হেনি
উম। হয় বাৰু। ৰেল চলিব লগা থাকিব লাগে হয় ন অ তেতিয়া এই পকা চুলি পকাটো অ পকাটো নাইকিয়া হ'ব চাগে তেতিয়া ওকণি যদি আছে ওকণিটো আছে বাৰু এটা দুটা আহ জেতুকা লগাই আছিলে নহয় মাজতে জেতুকা তাৰপিছতে এইটো কি হৈছিলে জবা ফুলৰ পাতটো জেতুকা তাৰপিছতে নাৰিকল তেল কইলো ভেৰা সেইবোৰ মিক্স কৰিবলৈ লগাইছিলো ধুনীয়া হ'ব চুলিবোৰ সেই এদিনে দুদিনে লগালো তথাপি তেতিয়াই ধুনীয়া হৈ পৰিছিলে চুলিখিনি পাই এইফালে আমাৰ সেইবিলাক ভায়েক মাকৰ ভায়েক আহি আছে মাত নাত নলগালেই বা পাছললৈ ওলাই আহিবি আৰু তাকে হে পাচে ভাত কিহেৰে খালি অ ভাত খোৱা নাই নহয়
খালো কিবা এটা কবি আলু
অ নহয় ৰাতিপুৱা শেষ খাইছ ৰাতিপুৱা হৈছে মেটেকা চেটেকা পুৰা পুখুৰী বিলাকত ভৰ্তি আমাৰ ভণ্টিহঁতৰ ঘৰ পালে হেনো বানপানী গোটেইখন হৈছে সকি মাথাউৰি ছিগিছে
অহ জিলাপী থাকো
আহ হয় পুৰা পানী হৈছেে নো পিছলা নদীত পিশছলা নদীত পানী আছে
অ
কিবা সিহঁতে লৰা ন ঘুৰি ফুৰিছে হ যে একো মাত বোল নিদিয়া হল যে
উম আ তাতে হেল্ল উম অ অ